উম অ' হয় নমস্কাৰ।
নমস্কাৰ নমস্কাৰ বহুত দিনৰ মূৰত আহ আছো আছো ভালে আছোঁ।
হয় হয় হয়।
বহু দিনৰ মূৰত কথোপকথন হৈছে আশা কৰো খোনে নিশ্চয় ভালে আছে? হয়, এ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ এতিয়া যথেষ্ট পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰে নেকি বা
হয় হয়। বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰত বহুতো পৰিৱৰ্তনে দেখা দিছে।
নিশ্চয়, নিশ্চয়।
কাৰণ, আজিকালি হয় হয়।
উম পাঠ্যক্ৰমত আপোনাৰ এতিয়া ডিজিটেল যুগৰ সময় এতিয়া নতুন যান্ত্ৰিক যুগৰ সময় পাঠ্যক্ৰমোৰ নতুন। কৈ ব্যৱস্থা কৰা হৈছে আপোনাৰ এল পি মানে। এ আ প্ৰাথমিক পৰ্যায়ৰ পৰা ধৰি আপোনাৰ উচ্চতৰ পৰ্যায়লৈকে এতিয়া নতুন ধৰণৰ আমোল পৰিৱৰ্তন আহিছে যে আমাৰ শিক্ষা ব্যৱস্থাটো এক ব্যক্তিক্ৰমী ৰূপত যাতে ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰিক জীৱনত সফল হোৱাকৈ সি।
নিশ্চয়।
টেম বা ব্যৱস্থা সেই ব্যৱস্থাটো নতুনকৈ আপডেট কৰা হৈছে। এই ক্ষেত্ৰত আমি যদি আমি ভৱিষ্যতৰ কথা চাবলৈ যাওঁ- যিহেতু এ আই যুগ মানে। কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ আহি আছে, সেই ক্ষেত্ৰত আমাৰ কোনোবা আমি আগৰ যিসমূহ আমাৰ নীতি-নিয়ম বা শৈক্ষিক ক্ষেত্ৰত যিমান খিনি আমাৰ আ বাধ্য বাধকতা আছিলে সেইখিনি আমি বৰ্তমান সময়ত এঁ চালি-জাৰি চাই বিজ্ঞানসন্মত- চালি জাৰি চাইকিনি আমি কোনোবাখিনিত নহয় কোনবাখিনিত- এৰিবলগীয়া হৈছে, যেনে ধৰক এতিয়া আঁ আমি- অ' শিক্ষাদানৰ ক্ষেত্ৰত এতিয়া আমি আঁহ প্ৰায় শিক্ষাগুৰুসকলৰ আসন কিহে লৈ লৈছে? আমি- দেখা পোৱা যে কিতাপে লৈ লৈছে।
হয় হয়।
আকৌ আমি যোন যিটো সময়ত আপোনাৰ প্ৰাচীন কালত- স্কুলত গৈ ছাত্ৰ-ছাত্ৰীসকলে- শিক্ষাদান কৰি মানে পাঠ পাঠদান লৈছিলে, ঠিক তেনেধৰণে এতিয়া ঘৰতে বহি আপ- পোনাৰ বহুত দূৰ দূৰণি শিক্ষকৰ সন্মুখতে আঁহ পা- পাঠ আকৌ ঠিক সেইদৰে দূৰদৰ্শনৰ মাধ্যমেৰে ল'ব পাৰে। এই ক্ষেত্ৰত চাওকচোন কেনেকুৱা ধৰণৰ সুবিধা হৈছে, আৰু এ মোৰ অনুসৰি এই যি- টো অঁ বিপ্লৱ সেই উম শি- শিক্ষাৰ ক্ষেত্ৰত বিপ্লব সেই বিপ্লৱটো আৰম্ভ হৈছিলে আপোনাৰ ক'ভিড নাইটিনৰ সময়ৰ পৰা। আপুনি ইয়াৰ আপুনি ইয়াৰ কিবা- ইতিবাচক আৰু নেতিবাচক ক ক'ব নেকি? নে পজিটিভ, নিগেটিভ আপুনি কেনেকুৱা ধৰণৰ ভাবে? আঁহ চিন্তাধাৰাৰে।
হয় হয়, ইয়াত- ইতিবাচক আৰু নেতিবাচক দুইটা দিশেই- বহুত গুৰুত্ব প্ৰদান কৰে। নিশ্চয় নিশ্চয়, কাৰণ এতিয়া বৰ্তমান- ইতিবাচক হিচাপে এতিয়া বৰ্তমান- অনলাইনত, এতিয়া মানুহে বহুতো ক্লাছ কৰিব পাৰে। অনলাইনত বহুতো নজনা কথা জানিব পাৰে। কিন্তু তাৰ চাবলে গ'লে তাৰ কিছু বেয়া দিশো আছে। যেনে, যেনে তাৰ- এতিয়া বৰ্তমান বিভিন্ন ধৰণৰ ভিডিঅ' গে'ম আহি পৰিছে। যাৰ ফলত মানুহে শিক্ষাৰ্থীয়ে মানে- মোবাইলটো পঢ়াৰ সলনি মানে, এই গেমত গুচি যায় বেছিকে।
অঁ' হয় হয় হয়, সেই ক্ষেত্ৰত হয়। গতিকে সেই ক্ষেত্ৰত-
হয় হয়।
তেনেকুৱা বিভিন্ন ক্ষেত্ৰত, এতিয়া শিক্ষাৰ্থীসমূহৰ লগতে আমি- যিসকল আমাৰ জেষ্ঠসকল আছে, সেই ক্ষেত্ৰত তেওঁলোক সচেতন হোৱাটো উচিত। কাৰণ চাওক এ প্ৰত্যেকটো বস্তুৰে নিশ্চয় এটা পজিটিভ মানে অঁ ই- ইতিবাচক আৰু নেতিবাচক দিশ থাকেই তাৰ- তাৰ প্ৰভাৱটো নিৰ্ভৰ কৰিব তাৰ ব্যৱহাৰৰ ওপৰত। গতিকে আপুনি ব্যৱহাৰ কেনেধৰণে কৰিছে, তাৰ ওপৰতে তাৰ আপোনাৰ ফলটো নিৰ্ভৰ কৰিব। গতিকে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে- এই উম' যোনটো দূৰদৰ্শন বা যান্ত্ৰিক মাধ্যম সেই মাধ্যমটোৰ জৰিয়তে বহ- বহু দূৰ দূৰৰ- আঁ আপোনাৰ যিসকল শিক্ষাগুৰু বা শিক্ষাৰ আঁ- দান কৰা গৰাকীৰ পৰা- অঁ প্ৰদান কৰা গৰাকীৰ পৰা, তেওঁ বহুত দূৰ দূৰত থাকিও, তেওঁৰ পৰা সেই জ্ঞানখিনি আহৰণ কৰিব পাৰে। আপুনি যদি আজি আগৰ সময়লৈ চাবলৈ যায় যিটো সময়ত দূৰদৰ্শন নাছিলে। তেতিয়া তেওঁক লগ- কৰিবলৈ যাবলৈ, বা তেওঁৰ পৰা সেই শিক্ষা আহৰণ কৰি যাবলৈ বহুত দূৰ যাবলগীয়া হৈছিলে। আজি ঘৰতে থাকি তেওঁৰ সন্মুখতে ভিডিঅ' কলিঙৰ জৰিয়তে তেওঁক প্ৰশ্ন সুধি পঢ়োৱাই থকা সময়তে একে সময়তে প্ৰশ্ন সুধি তেঁওৰ পৰা সকলোখিনি জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হয়, আনকি তেওঁৰ যিখিনি উম, তেখেতৰ কনফিউজন থাকে, বা তেখেতৰ যিখিনি খুটি- নাতি থাকে সেইখিনি তেওঁৰ পৰা জানি ল'ব পাৰে। এতিয়া সেই কেত্ৰত যদি তেওঁ সেই কামটোত ব্যৱহাৰ নকৰি অন্যান্য ভিডিঅ' গেমৰ, ক্ষেত্ৰত ব্যৱহাৰ কৰে বা বিভিন্ন ভিডিঅ' চোৱাত ব্যৱহাৰ কৰে গেম খেলাত ব্যৱহাৰ কৰে সেই সময়কণত, গতিকে নিশ্চয় তাৰ কুপ্ৰভাৱটো পৰিবই।
পঢ়িব পঢ়িব নিশ্চয়।
আমি বস্তু এটা প্ৰতিটো বস্তুৰে পজিটিভ, নিগেটিভ দিশটো চাই আমি তাৰ ইতিবাচক দিশটো লোৱাটো মোৰ মতে মই ভাল বুলি ভাবোঁ। আপুনি কি ভাবে?
হয়, হয়, ময়ো সেইটো ভাল বুলিয়েই ভাবোঁ।
আপুনিও সমৰ্থন কৰে নিশ্চয় ন'?
হয়, হয়, নিশ্চয়।
এতিয়া চাওক যিহেতু যুগৰো পৰিৱৰ্তন হৈছে সময়ৰো পৰিৱৰ্তন হৈছে। গতিকে আমি একেটা ঠাইতে ৰখি থাকিব নোৱাৰে আমাৰ শিক্ষা ব্যৱস্থাটো বৰ্তমানেও আমাৰ শিক্ষা ব্যৱস্থাতটো বহুত উন্নয়নৰ প্ৰয়োজন আছে। আমি যদি আমাৰ সমসাময়িক যিসমূহ দেশ আছে সেই সেই সমূহলৈ যদি চাওঁ। আমাতকৈ অত্যাধুনিক প্ৰযুক্তিবিদ্যাই তেওঁলোক আগবাঢ়ি গৈছে। আপুনি নিশ্চয় মন কৰিছে আজি কেইটামান বছৰত আমাৰ ভাৰতবৰ্ষ বৰ প্ৰযুক্তিবিদ্যা প্ৰযুক্তিবিদ্যাৰ ফালৰ পৰা আপুনি ভাৰতবৰ্ষক চাওক আনহাতে অন্যান্য দেশসমূহক জাপানৰ পৰা আৰম্ভ কৰি চীনৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ পৰা আৰম্ভ কৰি তেওঁলোকক চাওক।
হয়, হয়।
মই এইটো ক'বলৈ জানো যে ভাৰতবৰ্ষ বহুত তলত আছে কিন্তু আমাৰ কি হৈছে। এতিয়াও বহুত আমাৰ সেই উন্নয়নৰ প্ৰয়োজন আছে। গতিকে সেইখিনি চাবলৈ গ'লে আমি কৃত্ৰিম বুদ্ধিমত্তাক কোনো ধৰণে পিছ পেলাব নোৱাৰোঁ।
নোৱাৰো নিশ্চয়।
কৰিবলৈ গলে আমি এই যান্ত্ৰিকজ হাতে আমি সেইটো কৰিবলৈ গ'লে বহুত দূৰ পিছোৱাই যাম। গতিকে যিটো সময়ত মানুহতকৈ মানুহৰ কামতকৈ দহ গুণে বেছি কাম কৰিব পৰা এবিধ কৃত্ৰিম বুদ্ধিমতাৰ আমি ব্যৱহাৰ ৰ জৰিয়তে এটা কাম সহজে কৰিব পাৰো। সেই ক্ষেত্ৰত আমি যদি সেই কাম তো নিজৰ বলেৰে কৰিবলৈ চাওঁ আমি অন্যান্য দিশসমূহত পিছ পৰি ৰ'ম।
হয়, হয়, হয়।
এতিয়া এ আই ব্যৱহাৰ ক্ষেত্ৰত আপুনি কি ক'ব যে আমাৰ এ আই ব্যৱহাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ খনৰ অৱস্থা কেনেকুৱা ৰূপত আছে আপুনি কি ভাবে?
হয়, এতিয়া এ আইৰ ক্ষেত্ৰত বহুতো মানে এতিয়া এ' আই ক্ষেত্ৰত বহুতো সুবিধা লাভ কৰিছে আমাৰ ভাৰতবৰ্ষই।
হয়, কিন্তু আপুনি অ' আপুনি অন্যান্য দেশৰ তুলনাত অন্যান্য দেশৰ তুলনাত এ' আইৰ যি ধৰণে ব্যৱহাৰ হয় মানে কৃত্ৰিম বুদ্ধিমত্তা, আমি ভাৰতবৰ্ষত তেনেকুৱা ধৰণে ব্যৱহাৰ হয় বুলি ভাবেনে, বা তেনেকুৱা উন্নয়ন আছে বুলি ভাবেনে?
এ' আই ক্ষেত্ৰত মানে ভাৰতবৰ্ষৰ তুলনাত বেলেগ দেশ বিলাকে আমাৰ এ' আইটো অলপ বেছি ভালকৈ প্ৰয়োগ কৰে বুলি মই ভাবোঁ। কাৰণ এতিয়া এ' আইতো আমাৰ ভাৰতবৰ্ষত খুব কম পৰিমাণে বিভিন্ন ধৰণৰ ভিডিঅ' ক্ষেত্ৰতহে কেৱল প্ৰয়োগ কৰা গৈছে। কিন্তু বাহিৰৰ দেশত সেই এ' আইটো বিভিন্ন ৰবট চবটৰ সেই সেইবিলাকত বেছি প্ৰয়োগ কৰা হৈছে।
হয় হয় আৰু যিসকলে ব্যৱহাৰ কৰে প্ৰকৃত ব্যৱহাৰটো এ' আইৰ তেওঁলোকে গম নাপায় পাই, আৰু এটা কথা চাওক এ' আই আমি ব্যৱহাৰ কৰিলেই নহ'ব এ' আই, এ আইৰ যিসমূহ ফাণ্ডামেণ্টেলছ আছে সেইসমূহৰ জৰিয়তে আমি এ' আইৰ বিষয়ত অধ্যয়ন কি ধৰণে এ' আই কাম কৰে, কি ধৰণে এ' আই ট্ৰেইন কৰা হয় যাতে, আমিও এ' আই সংস্থাপন কৰিব পাৰোঁ পাৰোঁ আমাৰ দেশত। যাতে আমিও স্বনিৰ্ভৰ হ-হব পাৰোঁ, এতিয়া আপুনি আহ আমেৰিকাৰ পৰা আৰম্ভ কৰি জা ফেনৰ পৰা আৰম্ভ কৰি যিসমূহ চাক তেওঁলোকক ক্লডৰ পৰা কৰি চেট জিপিটি সেইসমূহ, যিসমূহ আছে এ' আই সেই ক্ষেত্ৰত আমি সেইসমূহ ব্যৱহাৰ আহিছোঁ, আমি তাৰ সৃষ্টিকৰ্তা হ'ব পৰা নাই। হয় নে নহয় চাওকচোন আপুনি
নিশ্চয় নিশ্চয়।
আমি ব্যৱহাৰ কৰিছোঁ আমাৰ কামৰ কাৰণে, কিন্তু আমি তাৰ উ'ম সেই সমূহৰ নি
সৃষ্টি কৰিব পৰা হোৱা নাই, হয় নিশ্চয়
অ' গতিকে সেই ক্ষেত্ৰত আমাৰ সেই তেনে তেনেকোৱা ধৰণৰ আইটেম পঢ়া শুনাৰ ক্ষেত্ৰত মানে, আমাৰ অধ্যয়নৰ ক্ষেত্ৰত যি ধৰণে আ' জে ডবল ই' নিৰ দৰে, নিটৰ দৰে আ'
একজামসমূহ আ-আছে একজামসমূহৰ বাবে অ' লাখ লাখ ষ্টুডেন্ট মানে লাখ, লাখ শিক্ষাৰ্থী প্ৰতি বছৰ যেনে ধৰণে প্ৰস্তুত হয়, ঠিক তেনেধৰণে মোৰ অনুসৰি আমি এই ফিল্ডখনতো মানে এনেধৰণৰ দিশতো আমি আগুৱাই যাব লাগে। তেতিয়াহে আমাৰ দেশখনে, আপুনি প্ৰযুক্তিবিদ্যাৰ ক্ষে ক্ষেত্ৰতে হওঁক বা কৃতিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত আগবাঢ়ি যাব।
নিশ্চয় নিশ্চয়
আ' আপুনি আ' এনেকুৱা ডিজিটেল কামসমূহ বেছি প্ৰিফাৰ কৰে নে, আপুনি এই যিসমূহ ব্যৱহাৰিক কাম আছে সেইসমূহ কৰে?
হয়, এতিয়া মই ডিজিটেল কামখিনিক প্ৰেফাৰ কৰোঁ কাৰণ ডিজিটেলৰ ঘৰত বহিয়ে ডিজিটেলৰ, ডিজিটেল মধ্যমৰ জৰিয়তে আজিকালি বহুতো কাম কৰিব পৰা যায়, তাৰ ফলত ডিজিটেলত হা হা হয় হয় বহুতো ডিজিটেল মধ্যমৰ জৰিয়তে বহুতো উপকাৰী উপকাৰিতা লাভ কৰিব পাৰি। আৰু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ অনলাইন এপৰো এপো দেখা গৈছে যাৰ ফলত আজিকালি ব ৰ্তমান যুগত ঘৰত বহিয়ে পইচা কমাব পাৰি। সেইফালৰ পৰা চাবলৈ গলে বহুতো সুবিধা হয় নিশ্চয়।
হয় হয় হয় গতিকে সেই ক্ষেত্ৰতে আমি এ এনেকুৱা ধৰণৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব লাগে। আমি কেৱল এক হ'ব নালাগে কেৱল আমাৰ দেশত কেৱল অকল ডক্টৰ, ইঞ্জিনিয়াৰ কেৱল অকল আই পি এছৰে প্ৰয়োজন নাই গতিকে অভাৰ'ল মানে সকলো সামগ্ৰিক দিশক বৃদ্ধিৰ কাৰণে এইসমূহ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ বিদ্যাৰ ক্ষেত্ৰতে হওঁক বা কৃত্ৰিম বুদ্ধিমতাৰ ক্ষেত্ৰত উন্নয়নৰ আমাৰ উন্নয়নৰ প্ৰয়োজনীয়তা আছে বুলি ভাবো অহা দহ বছৰ অহা বিছ বছৰত আমাৰ ভাৰতবৰ্ষখন এখন। উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মই আশা কৰিছোঁ। আমাৰ আজি ক সেই সমূহতা বৃদ্ধি কৰিলে আপুনি কি কব ইয়াৰ বিষয়?
হয় হয় নিশ্চয় ধন্যবাদ আজি হয় হয় ভাল লাগিছে কথা পাতি।
উম এটি নতুন, নতুন বিষয়ৰ ওপৰত আলোচনা কৰিম পুনৰ।
হয়।
ধন্যবাদ ভাল লাগিল কথা পাতি শুভৰাতি।
হয় হয় ধন্যবাদ।